হেল্ল', হ'ব সন্ধিয়া। অ', খবৰ, আছো দিয়া ভালে। হেল্ল'। হেল্ল'।
হয়, হয়, মই অলপ ফুৰি আহিলো বোলো।
অ', মই সেইটো কথা জানিবৰ কাৰণেই কথা পাতিব ইচ্ছা আছিল। মানে এই এই তোমালোক গোটেই সপৰিয়ালে কিছুদিন আগত দাৰ্জিলিঙৰ পৰা আহিলাতো।
হয়।
মইও ভাবি আছো যে মইও যাওঁ নেকি। কেতিয়া গ'লে সুবিধা হয়? অকমান কোৱাচোন।
বছৰটোৰ মে' মাহত গ'লে ভাল হয়। কাৰণ জুন, জুলাইতটো এই বাহনবিলাকৰ খুব জাম থাকেতো।
উম।
সেইকাৰণে তোমাৰ সেইটো মাহত গ'লে বেছি সুবিধা হয়। সেইটো সঠিক সময়ে আৰু উম অন্য সময়ত মানে গাড়ীবোৰৰ খুব
আচ্ছা, ত' মানে মে' মাহত গ'লে বেছি সুবিধা হয় ন'। এই মই এনেই বেলেগৰ পৰা শুনামতে অক্টোবৰত গ'লে বেছি ভালকে অকমান ঠাণ্ডা পৰিৱেশতটো বেছিকে পায়।
হয়।
হেল্ল'। অ', শুনি, শুনি আছা নে? হেল্ল'। হেল্ল'।
অ', অক্টোবৰত যাব পাৰি।
হেল্ল'। অ', অক্টোবৰত গ'লে মানে, অ' অ', অ', মাজত অকণমান নেটৱৰ্কটোৰ প্ৰব্লেম পাই আছোঁ।
হয়।
হেল্ল'।
নেটৱৰ্কৰ, নেটৱৰ্কৰ অসুবিধা দি আছে বাৰু।
গ'লে মই শুনা মতে অকমান ঠাণ্ডা পৰিৱেশটো অলপ বেছি পায়। মানে আমাৰ ইফা, আমি যিহেতু অসমত থাকোঁ, আমি বৰফ দেখা নাপাওঁতো। অ', অক্টোবৰত গ'লে তাত ধানো বৰফ দেখা পায়। সেইটো হয় নেকি?
অ'।
হেল্ল'।
উম, থান পৰিবেশত আছে, তাতে ঠাণ্ডাটো অলপ কম পাই আছো।
অ', অ'।
অ'।
মই, মই শব্দবিলাক অকমান মই অ' শব্দবিলাক মাজে মাজে মই সিমান আহ ভালকৈ শুন, শুনা পোৱা নাই।
আছে অ
অস্পষ্ট হৈ আছে, হয়তো নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈ আছে নেকি?
উম।
অ', ত' তাত আমাৰ মানে যোৱা যাতায়ত ব্যৱস্থাটো কেনেকুৱা? কোনফাল, কোনফালৰ পৰা সুবিধাজনক হয়?
তুমি দাৰ্জিলিং গ'লে তুমি ইয়াৰপৰা ট্ৰেইনত যাব লাগিব। ৰেলগাড়ীত।
ট্ৰেইনত ন'?
হ। ত' ইয়াৰপৰা তুমি ৰাতি গ'লে বেছি সুবিধা হয় যদি ৰাতি যোৱা তুমি সেইফালে
তোমালোকে এড
নাই এইটো তোমাৰ নিউ জলপাইগুৰি বুলি ষ্টেচন এটা আছে ৰে'ল ষ্টেচন।
হয়।
নে-নেৰু জলপাইগুৰিলৈকে যাব লাগিব।
উম, হুম।
তাতে নামি তুমি তাৰপৰা দাৰ্জিলিং গ'লে এই তিনিৰপৰা চাৰি ঘণ্টা সময় ল'ব সেইখিনি পাওঁতে। মানে ষ্টেচনৰপৰা দাৰ্জিলিং পাওঁতে।
আচ্ছা আচ্ছা আচ্ছা। অ' মানে গুৱাহাটীৰপৰা প্ৰথমতে আমি জলপাই নিউ জলপাইগুৰি যাব লাগিব। তাৰপিছত এ, তাৰপৰা আকৌ দাৰ্জিলিং ইয়াতে গুৱাহাটীৰ ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈকে এ, ভাড়া ট্ৰেইনৰ ভাড়াটো কিমান হয়?
তই বোলে নিউ জলপাইগুড়ি প্ৰায় এঘাৰশ বাৰশ মানকে পৰে পাৰ হেড।
অ' প্ৰত্যেকজনৰে ন'?
প্ৰত্যেকজনে আৰু যদি তুমি ৰাজধানী এক্সপ্ৰেছ যোৱা
উম।
অলপ আৰু দু-দুশমান টকা বাঢ়ি যাব।
হয়। আপাৰৰপৰা আমি সেইটো সে-গালি কেনেকে পোৱা যায় কি ব্যৱস্থা আছে?
তাতে গাড়ী ৰখিয়ে থাকে। তুমি সৰু গাড়ী লাগে, ডাঙৰ গাড়ী লাগে তোমাৰ মানুহ কিমানজন আছে সেই অনুযায়ী তুমি ধৰা সৰু গাড়ী বা ডাঙৰ গাড়ী ল'লা।
উম।
গাড়ীবিলাক থাকে, দাৰ্জিলিং যোৱা গাড়ী, নেপাল যোৱা গাড়ী।
হুম।
তাতে তুমি পোৱা যাব, এতিয়া তুমি যোন জেগাত যোৱা সেই গাড়ী বুক হ'ব। সৰু গাড়ীত ভাড়া কম, ডাঙৰ গাড়ীত ভাড়া বেছি।
হুম। তাৰপৰা দাৰ্জিলিংলৈক ভাড়াটো
তেনেকুৱা আৰু। মানে তাকেইতো ক'লোঁ মই যদি সৰু গাড়ী হয় তোমাৰ
মানে নিউ জলপাইগুৰি
হয়। শুনা পাই আছেনে?
উম, শুনা পাইছোঁ।
অ' মানে তুমি সৰু গাড়ী ল'লে ধৰি লোৱা তোমাৰ তিনি হাজাৰমান টকা যায় যেনে ধৰা তোমাৰ ডিজেয়াৰ, ৱেগেনাৰ এনেকুৱা টাইপ গাড়ী ল'লে আৰু যদি অলপ
উম।
অকমান তুমি তাতকে ডাঙৰ গাড়ী লোৱা, চুম' তুম' লোৱা মানুহ বেছি হয় এই চাৰে চাৰিহেজাৰ টকা এনেকুৱা হ'ব। গাড়ীলৈ, তাতে গৈ পোৱাৰ পিছত তোমাৰ পৰিবেশ টো খুব ধুনীয়া লাগে।
হয়।
উম।
তাত গৈ তাত গৈ পোৱাৰ পিছত মানে তাত থকা ব্যৱস্থাটো হোটেলৰ হোটেল বা বিচৰাৰ কাৰণে কেনেকুৱা কেনেকৈ বিচাৰিব লাগিব তোমাৰ তাত কিবা তেনেকুৱা ধৰণৰ নম্বৰ আছে নেকি?
তোমাক অ', তুমি এজেঞ্চিৰ থ দি যাব পাৰা বা ড্ৰাইভাৰে তোমাক অ' অটমেটিক লৈ যাব তাতে গুৱাহাটীত যেনে এনেকে তোমাৰ ধৰা হোমষ্টেবিলাক আছে তাতে হোমষ্টে আছে।
উম।
হোটেলটো আছে এভেইলেবল
উম, উম
যথেষ্ট পৰিমা হোটেল আছে তাতে যিটো ঘৰুৱা আছে। সেইটো কথাটো। বাকী তুমি তাতে ঘুৰা ফুৰা কাৰণে তোমাক গাড়ী ঠিক কৰি দিবো হোটেলৰ মানুহে। বা তুমি যিজন যিখন গাড়ীত তুমি ধৰা ষ্টেচনৰ পৰা দাৰ্জিলিঙকে যাবা সিহঁতে ৰাস্তাতে তোমাক ঠিক কৰি ল'ব যে কালি আপুনি ক'ত যাব। আমি লৈ যাওঁ আপোনাক ঘুৰা ফুৰাৰ কাৰণে সিহঁতে গমেই পাই যায় আৰু যেতিয়া বাহিৰৰ পৰা মানুহ ফুৰিবলৈ যায় তো সেইখিনিতো গমেই পাইছে খালি ক'ত যাব লাগিব কেনেকৈ যাব লাগিব কিমান ধ
উম।
আৰু লৈ যায়
তাক মানে আটাইতকে এতিয়া দাৰ্জিলিঙৰ আটাইতকৈ মানে ভাল লগা ঠাইখনন কোনখন আছিল তোমাৰ কাৰণে?
জেগাটো বহুত আছে এতিয়া বৰ্তমান ক নামকেইটা আমি এনেকৈ কৰি লৈছিলোঁ গাড়ী সেই হিচাপে আমাক লৈছিল জেগাবিলাক দেখাইছিল। তাতে বহুত পাৰ্ক চাক আছে। আ এটা গাঁৱলীয়া পৰিৱেশো আছে টাউনীয়া পৰিৱেশো আছে।